হেল
শুনিছা
অ শুনিছো
উ উ
কি কৰি আছা মই এনেই আছো
মইও এনেই আছো খোৱা বোৱা কৰিলা
খালো অথনিতে খালো
উ উ
হজমে হল আও। চাহ খোৱা নাই চাহ। খাব লাগিব অলপ দেৰিকে। মই আচলতে চাহ খোৱা নহয় ঘৰত থাকিলে। আলহী ঘৰতহে খোৱা হয় জানানে বেলেগৰ ঘৰত গ'লে মানে। আৰু আলহী আহিলে খোৱা হয়। নিজে সদায় খোৱা অভ্যস নাই আৰু। বেয়াও অভ্যাসটো সেইকাৰণে লগোৱাও নাই অভ্যাসটো।
হয় দিয়া কথাটো নোহোৱা নহয় আৰু
তোমাক খোৱা হয়নে চা?
চা মই তেনেকে খোৱা নহয় দেই, আৰু গাখীৰ চাহ তুমি খাই পাইছা জানো আজিলৈ?
এনে খাই পাইছো। কিন্তু,
মই আজিতো খাই পোৱা নাই গাখীৰ চাহ। মই বনাই পাইছো মই ধুনীয়া বনাওঁ গাখীৰ। গাখী ছা, কিন্তু মানে মই খাব নোৱাৰো মই খাই পোৱাই নাই সেইবাবে।
অ অপকাৰো কৰে বহুতৰ। এই আমাৰ আমাৰো সেই তেনেকুৱাই ইমান চাহ খাই থকা নহয়। আলহী আহিলে হে।
অ আৰু কিবা গাখীৰ চাহটোত এটা কেফেন টাইপ এটা মানে হেৰি হৈ যায় ন, মানে যিটোৱে টোপনিটো তোমাৰ, নাহা কৰি দিয়ে। উম সেইবাবে মানে অলপমান এ হানিকাৰক বুলি কয় আৰু।
এ আচলতে চাহপাতত ইমান দৰব চৰব দিয়ে। চাহ খোৱাতোয়ে বেয়া ইমান মেডিচন অ ওপৰতে চোন সেয়ি কয়ে।
হয়। আজিকালি আমাৰ মানে নিজৰ অসমত নিজৰ জেগা হৈ কিনো লাভ, তথাপিও মানে ম
অ সাৰ দি মেলি হেৰি কৰে যে সেইটো কাৰণে আৰু এনেইনো ভালেই আৰু। অৰ্গেনিকবোৰতো ভালেই।
হয় দিয়া।
এই মেডিচিনে যিবোৰ মানে লাভ হয় স্বাস্থ্যৰ কাৰণে যিখিনি লাগতিয়াল সেই বস্তুখিনিও মেডিচিনে হেৰিয়ে কৈ দিয়ে, কাটিয়ে দিয়ে।
কাটিয়ে দিয়ে। উম। উম। আজিকালিটো চব এল'পেথি দিয়ে মানে মানুহ বোৰ ভাল হ'বলৈ বিচাৰে লগতে মানে আৰু। ৰখিবলৈ মানে ধৈৰ্য ধৈহ্য নাই আৰু, যে মই অলপমান ধৈৰ্য ধৰো। আগৰ দিনতো এইবোৰ হোমিও অ' নাই হোম তটো এতিয়াই ওলাইছে আয়ুৰ্বেদ আয় আগৰ দিনৰ নত
অ' আয়ুৰ্বেদৰ বনন্দৰৱে কাম চলাইছিলে আৰু।
উম। অ' সেইবোৰ দিনে ভাল আছিলে। মোৰ হিচাপত। সেইবোৰ দিনতে ভাল আছে। কবি মই বেয়া আছিলো। যে মই কফি খাও। এতিয়া পৰা মই নোখোৱা হ'লো। এটো মই কফিহে খাওঁ।
কফি মই ব্লেক কফিও খাব পাৰো। মই। খাই মাজতে মোৰ অভ্যাস নিচিনা হৈ গৈছিলে। মই একো চেনি-তেনি। ব্যৱহাৰ নকৰোঁ। অকল ডাইৰেক্ট। গৰম পানীত।
উম। উম। কেনেকুৱা লাগে ন তেজটো? এনেই মানে মোক কয় কিন্তু মানে মোক মোৰ মানে। হ মই মানে খাবলৈ মানে মোৰ মানে অনচ্ছা কৰো, কিন্তু মোক কয় যে ভালে লাগে কিছুমানে দে মোৰ মানুহজনে ভাল পায়।
অ' মই খাও একদম মানে ফ্ৰ মানে ভাল লাগি যায় আৰু টোপনিও নাহে দুপৰীয়া খাই দিলে মানে। দিনটোৰ কাৰণে একদম শক্তি পাই যোৱা নি নিচিনা লাগে। ভাল লাগিছিলে। মাজতে খাই খাই ক ন মই। াস নিচিনা হৈ গৈছিলে। তাৰ পিছত মই বোলো বেয়া হ'ব। ত এনেকৈ বোলো। কেতিয়াবা কৰ'বাত থাকিম। খাবলে নাপালে নিজৰে কিবা। গাটো কিবা লাগে নহয়, নেকি অভ্যাস হৈ যোৱাৰ পিছত।
হয় দিয়া সেইটো বাৰু সঁচা কথা দেই মানে যিটো বস্তু নিজৰ অভ্যাস টাইপ হৈ যায় ন সেইটো বস্তু নাপালে পিছত মানে কিবা নিচিনা লাগি যায়গৈ আৰু।
মই বোলো এইবোৰ ইমান বেয়া অভ্যাস লগাই নলও সদায় খোৱাাটো বেয়াও সেইকাৰণে লাহে লাহে এৰু বুলি তেনেকে কমাই কমাই এতিয়া এই বেলেগ কেতিয়াবাহে খোৱা হয় সদায় খোৱা নহয়।
মইতো উ কফি মই খাইছিলো মাজতে মই খুব কফি খাওঁ মানে লাগিব এদিনত একাপ। কিন্তু মানে এতিয়া এৰি দিলো বাৰু এতিয়া কাৰণ কফি খাব নোৱাৰি গাওঁ
অ এই একজাম চেগজাম হলে মানে ৰাতি এ দহটা টা এঘাৰতামান বজাত একাপ
উম কিন্তু এটা কাম কৰিবা তুমি তুমি আবেলি মানে তোমাৰ যদি গোটেই ৰা যদি টোপনি ক্ষতি কৰিব মন আছে হা আবেলিমানতে তুমি ৰেডবুল এটা খাই দিবা তোমাৰ ৰাতিপুৱা তিনটা মানলৈকে তোমাৰ টোপনি নাহ
অ বহুতেই ৰেডবুল খাই খাই পঢ়ে নহ হয় আৰু বহুতে কফিও খায়।
অ কোনো কাৰণত টোপনি নাহে। মই ৰেডবুল খাই দিলে মোৰ টোপনি নাহে আৰু মই
মই ৰেডবুলটো বৰটা ভাল নাপাওঁ। মই জাৰ্ণি কৰিলেহে খাওঁ মই যেতিয়া ভ্ৰমণ কৰো কৰবাত অকলে যেতিয়া যাওঁ। তেতিয়াহে ৰেডবুল এটা এটা লওঁ, খাই খাই যাওঁ আৰু। আ আচলতে এনাৰ্জি এইবোৰ ড্ৰিংকবোৰ বেছিকে খোৱাও ভাল নহয় বুলিয়ে কৈছে তাই ষ্ট্ৰিং ষ্ট্ৰিংটোতে কিমান মাৰা ম
বহুত মাৰাত্মক ৰং কালাৰ তোক আানেই তাক মানে বে ছিকে মানে হেৰি কৰিব দিয়ে।
অ আৰু বিশ টকা মানহে লয়।
পঁচিছ
এতিয়া পচিশ টকা, হয় নেকি আমি যেতিয়া হেৰিয়ত আছিলো, কলেজত আছিলো তেত তেতিয়া কেণ্টিনত মানে বিশ টকাতে পাই অ', আমি বিশ টকাতে খাওগে। আৰু প্ৰায় খোৱা হয়ে গৰম দিন কেইটাত
অ', গৰম দিন
অ', টোপনি ধৰে, ক্লাছ কৰি পেলাই মাজতে গৈ খাওঁগে আমি।
ৰেডবুলটো লাগিবৈ, ষ্টিং টো লাগিবই আৰু গৰম দিনত এনে
বহুত ষ্ট্ৰিং খালো, কিন্তু যেতিয়া বেয়া বুলি গম পালো তেতিয়া এৰি লো আৰু।
মোৰ ৰেডবুলতটো মানে বহুত বেছি মানে বহুত অভ্যাসৰ হৈ গৈছিলে আৰু, মই ৰেগুলাৰ মানে এটা লাগিবই মানে ৰেডবুল খাবলৈ। গৰম যদি ৰ'দটো ওলাল, মোক খা খাব লাগিবৈ, তাৰ পিছত মানে লাহে-লাহে মানে মই লাহে-লাহে বুলি নহয়, ঘপককে এৰি দিল লো আৰু, মোৰ চিটোএচ
অ', মানে চবে কৰে, সকলোৱে কৰে বুলি ক'লে বেয়া নহয় এনাৰজি ডিং-ড্ৰিংক বোৰ
বহুত বেয়া বুলি কয়, উম। মোৰ সেইতো সেইবাবে মোৰ মানে পেটত মানে পাথৰ হৈ গ'ল। কিডনী ষ্টোনতটো সেইটো কাৰণেই হ'ল, নাই নাই অপাৰেচন কৰা নাই, আয়ুৰ্বেদ খালে বোলে পাথৰ
গলে অঁ।
অঁ, সেইবাবে মানে মই খোৱা-নাখালো, তাৰ পিছত ঔষ-আয়ুৰ্বেদ ঔষধো আনিলো, অ-আনা লগে-লগে মানে টেবলেট বোৰ পাই যায় আয়ুৰ্বেদৰ। ইমান ডাঙৰ-ডাঙৰ টেবলেট, মোৰ মানে দুদিনমান খালো তাৰ পাছত মোৰতো খাবলৈ মোৰ ইচ্ছা নোযোৱা হৈ গল, সেইটো মোৰ দুখ বাৰু
নাই, ইমানো চাগে তোমাৰ হোৱা নাছিলে।
অঁ', তেতিয়া মোৰ বহুত সৰু আছিল, ম-তেতিয়া এতিয়া মানে মোৰ বহুত সৰু আছিলে মানে একদম, ওৱান এম এম মানৰ আছিলে। তাৰ পিছত মই টেবলট নাখাই-নাখাই এতিয়া মোৰ ধৰা পৰিছে মোৰ ওৱান এম এমৰ পৰা গৈ পেলাই মানে ছয় এম এম হৈ গলগৈ। মানে-মানে হেৰি এ আৰু, ওৱান চেন্টিমিটাৰ মানে হ'বগৈ আৰু অলপ, আছে আৰু তেনেকুৱা। এতিয়া মানে বহুত ডাঙৰ হৈ গ'লগৈ, মই বোলো থাকক আৰু এতিয়া তাক মনত পেলাই থাকিলেহে
অঁ', ভাবি থাকিলেহে বেছি হয়, চিকিৎসা কৰিব লাগিব আৰু।
বোলো তালে মই মনতে নেপেলাও, আৰু বোলো আছে যে কিবা এটা মই নাচাওৱে বোলো।
এ বেমাৰেচোন লগে নেৰে।
হয় দিয়া আজিকালি খাদ্যবোৰেও মানে বেমাৰ বেছি কৰাই দিছে আৰু। আৰু বেয়া-বেয়া অভ্যয়াসবোৰ আমাৰ মানে আমি যি তি বস্তু খাই দিওঁ ন সেইবাবে হৈ যায় তেনেকুৱা
অঁ বুজিছো সেইটোয়ে খোৱা খেলি মেলিওঁ হয় কামৰো আজিকালি মানুহ। নহ, টকা পইচাৰ ক্ষেত্ৰত ইমান আজিকালি দিগদাৰ হয়চোন ন। ইমান দাম হৈ গৈছে বস্তু। বস্তুবোৰ
উম, বস্তুৰ দাম মানে নকবা আৰু
কি ক'ম, আৰু নাইকিয়া নিচিনাই প্ৰায়
উম, ইন কামৰ হে ৰাস্তা নাই? দামহে বাঢ়ি গৈ আছে।
অঁ, আমি এতিয়া সাধাৰণ মানুহ খিনি মধ্যবিত্ত খিনিয়ে যি টি কৰিবও নোৱাৰো দিয়া চোন।।
উম নোৱাৰি আকৌ চেলেৰ নামভা এইটো মানে মধ্্যবিত্ত বুলিয়ে নহয় ছোৱালী মানুহ এজনীয়ে এতিয়া গৈ পেলাই দোকান এখন দিলে মানে কি মানে কয় যে গোতেেই মানে মানুহে মানে একদম ছোৱালীজনী হেঁচা যিনেকে দিব আৰু মানে
অ মানে আজিকালি পৰিস্থিতিত পৰি মানে দি মানুহে নিজৰ পেটৰ কাৰণটো কৰিবই লাগিব কিবা এটা নহয় আমি এতিয়া চব কাম কৰিব নোৱাৰো ৰাস্তাত গৈতো ঝাৰু মাৰিব নোৱাৰো নহ এনেকুৱা কিছুমান কাম কৰিব নোৱাৰো নহয়
তটো পাগলা হৈ যাম এইবিলাক
নোৱাৰি চব কাম কৰো বুলি ভাবিলে নোৱাৰি আমি এতিয়া সঁচা কথা কবলৈ গলে শ্বপিং মল এটাতো গৈ কাম কৰিব নোৱাৰো কাৰণ তালৈ ওচৰৰতো ভুলতো নোৱাৰো হাজাৰ জন চিনাকি মানুহ ওলাব দিনটোত বিহুৰ ওচৰত কমট মানুহ চিনি অ হোটেলতো কাম কৰিব নোৱাৰি দেই
বাহিৰ দেশ বোৰে ভাল সেইবাবে কোনেও কাকো একো মাত দিবও নাযায়
অ এই মধ্্যবিত্ত খিনিয়ে অলপ দিগদাৰ হয় মানে আমাৰ অলপ সংকোচ লাগে এনে
অ আমাৰ অসমত বিশেষকৈ দেই আমাৰ বাহিৰত এনেকুৱা নাই মানে তুমি এতিয়া চাবা আচল নৰ্থ ইষ্টৰ যিকোনো ঠাইত গৈ ওলাইছে চাবাচোন তোমাৰ ধনী দুখীয়া যোনেই নহওক
অ সেইটোয়ে কাম যি ভাল লাগে তাকে ক ত আমাৰ এতিয়া নিজৰে সংকোচ লাগে পতককে কিবা তাত গৈ পেলাই
উম উম আমাৰ মানে আত্ম মানে বেছি বি নায়েই আমাৰ নিচিনা মানুহবোৰৰ
আৰু বেলেগৰ গালি খাব শুনিবও নোৱাৰো নহয় পতককে কাজিয়া হৈ যাব মুখে মুখে লাগি পাম ওলাই আহিব লাগিব নিজে বা থৈ যাম
সেইটোয়ে তুমি এতিয়া চাবাচোন মানে আমাৰ মানে উত্তৰ পূৰ্বাঞ্চলতে বাকী মানে ৰাজ্যবোৰত যে ছোৱালী বোৰে কেনেকুৱা জানা ঘৰতে কেক বেকিং কৰিছে নহয় ধনী হওক দুখীয়া হওক সেইটো লগত মানে তেওঁলোকৰ কোনো মানে অ তাৰ নাই তেনেকে মানে কেক বেক কৰিছে নহয় বস্তুখিনি লৈছে ডাইৰেক্ট ৰাস্তাত কিবা টেবুল এখন পাৰি আজি দিনটোৰ বাবে বহি দিছে কোনো মানে কবলগীয়া মানে নাভাবেই বোলে সেইখিনি বোলে লাজ পাম মই
পতককে ওলাই যাবলৈ সাহসে নহয় ছোন আৰু কৰিছে কৰাই কৰিছে কিন্তু কিমান যে সিহতি বাধা কিছুমানে সন্মুখীন হবলগে লগীয়া হৈছে উঠাই দিয়ে ই জেগাৰ পৰা সি জেগালৈ যায় আকৌ কাবা গা আমিতো কেতিয়াও বেলেগৰ গালি শুনিব নোৱাৰো মইতো মানে একদম আত্মসন্মাতো। বৰ ডাঙৰ।
হয় দিয়া। তাকে আৰু মই ভাবো বোলো আমি কি কৰিম মানে জীৱনত কি কৰিব পাৰিম কি কৰি খাম।
চব কাম কৰিব নোৱাৰো আৰু বেলেগ। ৰ এই ধৈৰ্য্য শক্তি নাই।
অধৈৰ্য আমি।
একদম অৰ্ধয্য। গুণ বুলি কবলৈ একো এটা গুণ নাই ভাল গুণ বুলি কবলৈ।
হয় দিয়া বাৰু ঠিক। ঠিকে আছে নহলে দিয়া ন উ। হ'ব দিয়া।